হেল্ল'
অ কোৱা?
ক'ত আছা?
এই ঘৰত আহিলো মাত্ৰ।
কি কালি প্ৰেছটোৰ কাৰণে গৈছিলা নেকি?
নাই কালিৰ কেচটো কাৰো নহয় সেইটো বেলেগ এটা কেচ আছিলে মানে। তাত মানে মোৰ দাদাই যে মোৰ দাদা মানে এভিদেণ্স আছিলে যে তাৰ তাত মানে সি মানে ভিডিঅ' কৰিছিল ত' এইটো ভিডিঅ' কাৰণে দাদাক মাতিছে হা। দাদাক মাতাৰ লগে লগে মানে ত' থানাত গ'ল সি থানাত যোৱাৰ লগে লগে মানে য'ত মানে ষ্টেটমেন্ট লয় না তাতে বোলে তাৰ ভিতৰলৈ এজন বহি আছে। সি বোলে কিবা কিবি কৰি মানে দাদাৰ মোবাইলৰ পৰা বোলে ভিডিঅ'টো মানে উৰাই দিছে।
উম।
বা বেলেগ কি ঠিক হেকিং চেকিং কৰি উৰাই দিছে ভিডিঅ' টো, তেতিয়া ভিডিঅ' টো নাই তাৰ মোবাইলত ত' পুলিচে কৈছে ভিডিঅ' টো দেখা নহ'লে তোকো মই জেলত ভৰাই থৈ দিম হয় এনেকে এনেকে কৈ আছে ত' দাদাইটো একদম একদম কম কপ হৈ আছে ত' মাৰিলে মোক ফোন মই ইমাৰজেঞ্চি একদম পোৰা ইমাৰজেঞ্চিত গ'লো গৈ কিনে আকৌ ভিডিঅ'টো দিলোঁ। ইয়াৰ পাছত একদম মানে দাদাক এ গৈছে চালো মই একদম মানে মুখ চুখ মানে গোটাই শুকাই মানে একদম হেৰী হৈ আছে। মানে কেতিয়াও হোৱা নাই না আগ আগে পাছে।
উম উম।
ভিডিঅ' দিয়াৰ পাছত লগে লগে একদম পুলিচখিনি নৰ্মেল আহি গ'ল। মানে সিহঁতে ভাবি বুজি পাই গ'ল যে ভিডিঅ'টো আহি গৈছে এতিয়া আৰু একো ক কৰিব নোৱাৰিম না।
উম।
উমহ তেনেকা মানে বহুত টাইম বহাই ৰাখিছে আমাক তাতে। কিহৰ ষ্টেটমেন্ট লয় আকৌ চিগনেচাৰ কৰিব লাগে। আকৌ এই কিবা ভিডিঅ' বনাই ৰাখিছে কিবা কিবি। মানে কেচটো আচলতে হেৰী মানে কি আকৌ কেনেকে কম মানে ছো ছোৱালী কেচ মানে এটা আছিলে। এই বেলেগত মানে ধৰা পৰিছিলে মানে
উম' উম'
ছোৱালীটো মানে বয়সটো অলপ কম আছিল, মাইনৰ আছে যে সেইকাৰণে কেচটো মানে চাইল্ড বিৰোধ উম' দি দিছিলে, সেইকাৰণতে সিহঁতক মাতি মানে সিহঁ ছোৱালী ঘৰৰ মানুহখিনিও মানে পইচাৰ কাৰণে বহুত কিবা-কিবি কৰি আছে, মানে পইচা লাগে সিহঁতক মানে বহুত মানে হেৰি মানুহ ছোৱালী ঘৰৰ মানুহ কিতো
উম'
কেতে কেত যাবই নালাগে, ঘূৰি ৰাখিব নালাগে মই বাৰে বাৰে মানা কৰিছ তই যাব নালাগে এনেকে সি কয় এ তই বেছি বুজি পাওঁ নেকি হা মই ডাঙৰ নে তই ডাঙৰ বুলি কৈ কিনে সি গুচি গ'ল, তই গৈ কিনে ফচিব লাগিব।
অ' এই লোকৰ কিবা হ'লেও যাবই নালাগে।
উম' তেতিয়া নিজে ফচিব লগা হ'ল মান
হে মানুহজন কি হস্পিতেলত আছে?
অ' সি হস্পিটেলত আছে। বহুত কে কিবা এ তাৰ বহুত খিনি ব্লাড ওলাই গ'ল, ৰক্ত ওলাই গ'ল, এতিয়া জীয়াই নে বাছে? অ' বহুত কিবা-কিবি হৈ গ'ল কালি ৰাতি।
সেইবোৰনো কিয় কৰিব লাগে বাৰু
কৰিব লাগেটো বেলেগ বেলেগ কিবা কেচ আছিলে মানে এইটো।
উম উম
উম মানে এ বেলেগৰ ঘৰত মানে কোনোবা এজন সোমাই আছিলে মানে বেয়া কাম কৰিবৰ কাৰণে। যাক যোনে মাৰিছে। তাৰ ঘৰ উম মানে বেয়া কাম কিবা কৰিবৰ কাৰণে সোমাইছিলে বোলে ত সোমাই দিছে হা এই বইলাৰ দোকান‌জন ই চিধা মানে তে দোকানৰ পৰা আহি আহি থাকোতে তাৰ সিহঁতৰ ঘৰৰ আগফালে দি আহিব লাগে। ত' আহি একদম চিধা চিধি পাই গ'ল, এ তই ইয়াতে কি কৰি আছ বুলি এনেকে সুধি আছে না। ত' তাৰটো আছে ন যোনটো মাইকীজনী হয় তাৰ হাজবেণ্ডটো আহিছিল, তাৰ উম' কিবা হেৰি কৰিছে হয়। উম' কি কৰি আছা তুমি?
সেই আছো এনেই, ভাত চাত খালা নে নাই?
অ' ভাত খাম এনে খাবলৈ মন যোৱা নাই তাৰ পৰা কিবা-কিবি খাই আহিছিলোঁ যে।
অ' অ' দোকান খোলা নাই মানে আজি।
অ' দোকান খুলিম, দেউতাক পঠাম, দেউতা যাব।
অ' এতিয়া ঘৰতে আছা মানে।
উম' মই যাব লাগিব, দেউতা শুলে এই মাত্ৰ আহি।
উম' উম' উম' তুমিতো কতো ফুৰিব কৰিব চালে যাবই নোৱাৰা ন, দোকানৰ পৰাই।
ফুৰিব যাবলৈ মানে ফুৰিব গ'লেতো যাব পাৰিম। মই মানে ইট তাৰপৰা মানে বেছি জেগা তেগা মই ভাল নাপাওঁ ইমান ঘূৰি ফুৰি মানে। মোৰ লগৰ খিনি কয় মানে যেতিয়াবা কয় ব'ল এ য'তে যাম তাতে যাম, মই সেইটো মানা কৰি দিওঁ এ মোৰ মন নাই। মোৰ এনেকে এনেকে কৰি বাহানা চাহানা কিবা মাৰিম, মই ঘৰতে থাকি ভাল লাগে ন।
অ' অ' হয়টো। আৰু কোৱা?
আৰু কি কম? উম বতৰ ইয় আছে মোটামুটি ইমান ৰ'দও নাই ইমান হেৰিও নাই।
অ আমাৰ এইফালেও একেই বাৰু।
উম।
বহুত দিন পাছত স্কুলত সোমালো মই পুণা স্কুল খনত।
হা?
বল মানে মোৰ ঘৰৰ লগতে স্কুল স্কুল যোনটো আছে এল পি স্কুল বহুত বছৰ পাছত সোমাই গলোঁ আজি
অ।
আগৰ পুৰণা পুৰণা কিবা হেৰি ফিল কেইটা আহি গ'ল।
এজ কিমান হৈছে?
মোৰ এজ উ টুৱেণ্টি থ্ৰী।
অ অ।
উম, তোমাৰ?
মোৰ টুৱেণ্টি।
টুৱেন্টি অ। বা কি কিবা কি কি কিহত পঢ়ি আছ তুমি? সিদিনা আকৌ কিবা কৈছিলা মই পাহৰিয়ে থাকিলোঁ মই।
বি এ বি এ ফিফ ছেম এবাৰ।
বি বি এ কিমান ছিক্স ছেমিষ্টাৰ এইবিলাক।
নহয় নহয় ফিপ ফিপ ফাইভ ফাইভ উম।
উম উম, পাছত কি কৰিবা?
পাছত বি এ টো কমপ্লিট হ'লে আৰু পঢ়িবও পাও বা নপঢ়িবও পাৰো। ইণ্টাৰভিউ চিন্টাৰভিউ দিম।
অ ইন্টাৰভিউ দিবা, অ বি এৰ পা বি এ কৰাৰ পাছতো আৰ ক বিয়াক বিয়া পটাই দিব না।
উম তাকে, নিজেই কিবা এটা কৰি ল'ব লাগিব, তাৰ পিছত আৰু।
অ নিজে কিবা এটা কৰি লোৱা তাৰ পাছতহে।
উম উম বিয়া হোৱাত টোয়েই মেইন হেৰি নহয় আজিকালি।
নিজেই যাক অ আগ আগতেতো আছিলে অ।
আগৰ গ'ল একেই, মই এ এ এনেকাই আছিলে যে পঢ়া লিখা খতম হ'ল, এতিয়া বিয়া পতাই দিম তোক।
নিজেই চাকচেচ হৈ পেলাই আৰু ভাবিম আও ন।
অ চাকচেচ কি, কি কি কি কৰিবা?
কি কৰিবা মানে চাকৰি তাকৰি কাৰনে ইণ্টাৰভিউ দিম, চাকৰি হলে হ'ব নহ'লেও মানে প্ৰাইভেট জব কৰি
কি, কি কি চাকৰি কৰিবা বুলি ভাবিছা?
চাকৰি মই এ ডি আৰ ইত হে দিম নিকি ইন্টাৰভিউ। একজাম দিবলে বেলেগ তেনেকুৱা দিবও পাৰো, চাই লওঁ। মানে এতিয়ালেকে দিয়া নাই না।
উম ঠিকে আছে যি চাই দিব লাগে উম দুবাৰ দুইবাৰ মানো কিবা হেৰিত এপ্লাই কৰিছিলো, ৰেলৱেত কৰিছিলো আৰু কি এটা আছিল। এই একো ৰেছপনচে আহা নাই, পাছত এৰিলো।
অহ।
কৰিম বুলি ভাবি আছো।
অ, ঠিকেই আছে।
উম। কি কৰিম তোক কৰিম মানে মাথা কাম নোহোৱা হৈ যায়, কেতিয়াবা কেতিয়াবা।
কৰা কৰা, টকা টকা চকা অলপ গোটোৱা বিয়া পাতিব, বিয়া পাতিব হৈ ছে আৰু দেখোন বয়স।
নাই নাই এইবিলাকত মই নাই, বিয়া ছিয়া এই কিবা হেৰি গাৰ্লফ্ৰেণ্ড বয়ৰ্ফ্ৰেণ্ড এইবিলাকত মই নাই। মই, হেহ হেহ। মানে বহুত বছৰ কেইটা কাৰণে মানে ডিপ্ৰেশচন আছিলো মই, এক বছৰ মান প্ৰায় ডি ডিপ্ৰেশচন পো এনেকা ডিপ্ৰেশচন মানে ক'ব নোৱাৰা হয় নাই। পচন্দ পৰা মই এৰিলো এইবিলাক।
অ', অ'।
একদম কাণ ধৰি যায়, এইবিলাকত আৰু নধৰিম জিন্দেগীত।
উম উম, তোমাক এনেই কথা এটা সুধো হা।
অহ।
তোমালোকৰ হেৰি, এ হেৰি, এই গৰু মাংস এনে খোৱা নেকি?
গৰু মাংস কথা সুধিছা, মই ৰীয়েলটো মই মোৰ ঘৰটো মই কৈ দিওঁ। মোৰ ঘৰত মান মোৰ ঘৰৰ মানুহ চবে খাব পাৰে মই খালে মানে এনেকে কিনিবা লাগি যে মানে খোৱাৰ লগে লগে মানে উলটি আহি যাই মোৰ মই মাছ মাংস নাখাও মই ভেজ তিৱনি খাব পাৰে মোৰ উম খালে কেনেবাই লাগি থাকে আগতে খাইছিলো মই এতিয়া খাব নোৱাৰো চিধা উলটি আহি যাব লগ লগ উলটি আমি যাব
অ
আৰে আগতে আগতেতো বহুত অপেন আছিল না, এতিয়াতো অলপ হেৰি হেৰি কৰি দিছে।
ষ্টেট কৰিলি আমাৰ গাঁৱত নকয় মানে আমাৰ গাঁৱৰ ওচৰৰ যোনটো গাঁও আছে তাৰ পৰাই কিবা ঘুৰি থাকে
অ অ
উম মানে চালে মোৰ বহুত ভেয়া লাগি যাই এই কুৰবানী টাইমত কুৰবানী টাইমত যে মানে যোনে কুৰবানী দিয়ে না অ ধৰা মোৰ ঘৰত দি আছে মোৰ মানে যাবই লাগিব মানে তাত বাধ্যত পৰি কেনে মই যাওঁ। মানে চালে যে মোৰ কেনেকুৱা লাগি যায় মানে বেকাৰ কিয়নো মাৰিব লাগে বেলেগ কোনোবা জানুৱাৰক নে জীৱ-জন্তু
উম-উম! সেইটোৱেই, কি কবা।
উম-উম আৰু কিবা মুৰ্গী-চৰ্গী যে কাটি থাকে তেতিয়া চালে মোৰ মানে বহুত বেয়া লাগে যায়।
অঁ! তোমালোকে ত এই তোমালোকে গাহৰিটো নোখোৱা চাগে ন?
উম-উম এইটো হাৰাম বুলি গৈছো
অ! একেবাৰেেই নোখোৱা মানে।
একেবাৰে নহয় মানে নাই মানে আমাৰ যোনটো ধৰ্মীয় কিতাপ আছে উম মই কুৰানৰ কথা কৈ আছো কুৰানৰত যি লিখা আছে মানে তুমি মানে কেনেকে লিখা যায় জানা যোনটো হাৰম বস্তু হয় না হাৰামৰ-হাৰামৰ মাজতো কিবা মানে অলপ হেৰি আছে মানে যোনটো মানে তোমাৰ মানে নাখালেও একদম মানে তুমি মৰিয়েই থাকিবা হা, এই তুমি খাব পাৰা যেনেকে এল এলক'হল আছে হা, এলক'হলটো তুমি ডাইৰেক্ট এল মানে ঔষধৰ নিচিনাকে তুমি খাব পাৰা। তোমাৰ কিবা বেমাৰ হৈছে তেতিয়া তুমি খাব পাৰা মানে। তোমাক বচাব পাৰে। এতিয়া যোনটো মানে পিক আছে গাহৰি আছে হা। এইটো তুমিটো মানে তেনেকা খাব মানা কৰি দিছে বা তোমাৰ লাইফৰ ওপৰত আহি গ'ল যে। তুমি এয়া এইটো বস্তু খাব নোৱাৰিলে তুমি মৰিয়েই থাকিবা। তেনেকা-তেনেকা কণ্ডিচনত খাব পাৰি মানে।
এনেকুৱা কথা নে মানে উম! কিবা গাহৰি খাব মানা কৰিছে আমাৰ কি জত সাত বাৰ হা আৰু তুমি এলক'হল-এলক'হল এইবিলাক খাব মানা কৰিছে কিন্তু আজিকালি আমাৰ মানুহখিনিয়ে গোটেই এলক'হলেই মাৰি আছে। এলক'হল খাই আকৌ গাহৰি-চাহৰি, ই গাহৰি কি মাংস খাই নেকি মানুহে? এনেকুৱা এনেকে-এনেকে মানে যোনটো মানা কৰিছে সত্ৰু বা মানা কৰিছে এইটোত খাই আছোঁ, এইটো বস্তু খাই আছোঁ, আকৌ যোনটো ত ইমান মানা কৰা নাই মানে তই হেৰি কৰিলে ভাল এইটোকতো আকৌ বেয়া বস্তু বুলি কয় ন?
উম!
মানে উম-উম কিবা হেৰি বিলাকত নাযায় মই মানুহৰ ওচৰত মানে। মোৰ নিমিলিলে ক কাৰো নিমিলে মোৰ। মই মানে মই বেলেগ সেইকাৰণে মোৰ ফ্ৰেন্ড চাৰ্কল নাই ইমান।
উম-উম।
মই যি কোৱাটো মুখে-মুখে কৈ দিম, সঁচা কথা মুখে-মুখে কৈ দিম, মই মানে পেটত ৰাখিব নোৱাৰো একো কথা।
নাপাঁও।
উম-উম! যি আছোঁ সঁচাকে কৈ দিম না মোৰ কি আহে যায়। মোৰ মই সঁচাকেটো ডাইৰেক্ট ক'ম মই। ভুলটো কম, বেয়া থাকিলে বেয়াটো কম।
অঁ
উম! সেইকাৰণে মোৰ মানে ফেণ্ড চাৰ্কোল নাই মোৰ।
উম-উম
উম'।
তোমালোকৰ দুলাবাৰি কি চেণ্টাৰতে নে, নে ভিতৰত?
হা, হা?
তোমালোকৰ ঘৰ দোলাবাৰীত নহয় জানো?
দুলাবাৰী নহয় তোমাৰ, থেলামৰ-থেলামৰা
থেলামৰা অ'।
অ', মানে তাত সেফেলে গলে কয় আও, দেখিছোঁ থেলামৰা।
অ' এইফালে ক'ত আহিছাঁ?